অ মই বাৰামা তোমাৰ এইে কিবা। এটা প্ৰজেক্ট কৰি আছিলো ৰবা।
আহ কি কৰিছা।
অলপমান এই অলপমান অ কলেজৰ। বিশ্ববিদ্য়ালয় অলমান কাম কৰিব দিছিলে সেই কাম বোৰ কৰি আছিলো তুমি।
অ মানে কেনেকুৱা কাম।
মানে তোমাৰ আমাৰ এই উপগ্ৰহৰ কথা। মানে উপগ্ৰহৰ ওপৰত মানে কিবা কিবি আছিলে আৰু। কিবা কিবি অলপমান ওলাব দিছে হয়। হয় হয় এতিয়াতো জানাই আজিকালি কিমান এইটো জনপ্ৰিয়।
কোৱাচোন বাৰু তুমি কি কি মানে চলা মইো ক'ম বাৰু মই। কাহিনী।
মানে চোৱা তুমি উপগ্ৰহ মানেতো জানাই কি হয়? যিটো মানে আমাৰ আহ আকাশীয় মানে বস্তু হয় আৰু যি মানে তুমাৰ নিজ বৃহৎ ডাঙৰ বস্তু হয় যি মানে নিৰ্দিষ্ট কক্ষ পথত প্ৰদিপ। ন কৰি থাকে হয় নে নহয়।
হয় হয় জানো বাৰু
আৰু আমাৰ উপগ্ৰহ তোমাৰ দুই ধৰণৰ উপগ্ৰহ থাকে জানানে নাই।
অ কোৱাচোন বাৰু অ জানো দিয়া প্ৰাকৃতিক উপগ্ৰহ আছে ন
অপ্ৰাকৃতিক আৰু কৃত্ৰিম যিটো। প্ৰাকৃতিকটোতো হ'ল যিটো প্ৰকৃতিয়ে। কৃৃত্ৰিম হয় প্ৰাকৃতিটো হল। প্ৰাকৃতিক ভাৱে আমি সৃষ্টি হোৱা থাকে আৰু প্ৰাকৃতিক ভাৱে তোমাৰ। আমাৰ তটোতটো হয়তো চন্দ্ৰ হয়।
হয় হয়।
আৰু সেইটো এটাই আছে আৰু বেলেগ নাই প্ৰাকৃতিক
অ আৰু কৃত্ৰিমটো বিষয়ে অলপ কোৱা কৃত্ৰিম উপগ্ৰহ।
কৃতিম তোমাৰ আমি যি আমি যে মানুহবোৰে নিৰ্মাণ কৰে চাইন্টিষ্টবোৰে। সেইবোৰ সেইটোৱে কৃএিম তোমাৰ বৈজ্ঞানিকসকলে।
হয় হয়। মানুহে বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায়ত নিৰ্মাণ কৰি ৰকেটৰ জৰিয়তে মৰা হ অকলো প্ৰেৰণ কৰা উপগ্ৰহ ক ন কৃএি উপগ্ৰহ। বুলি শুনিছো বাৰু মই উম এই উপগ্ৰহৰ পি খিনি বাহ আন গ্ৰহৰ কৰ্তৃপক্ষত স্থান কৰি মানে কি বিভিন্ন? বিভিন্ন কামত ব্যৱহাৰ কৰা হয় ন কৃএিম উপগ্ৰহ।
হয়, হয়, হয়, হয়, হয়, হয় সেইটোৱে।
আৰু উপগ্ৰহৰ ব্যৱহাৰবোৰ জানানে তুমি?
অ অ জানো জানো জানো।
তাকে নে জানো বাৰু অলপ-চলপ। তুমি? কোবাচোন কি জানা?
মই মানে ত আমি যিবোৰ নেটৱৰ্ক যে পাওঁ ম'বাইল। লৰ সেইটো তোমাৰ চছেটেলাইটৰ সহায়ৰে পাওঁ। আমাৰ ধৰা গম পাইছ নে? ছেটেলাইটৰ সহায়েৰে পোৱা যায় মানে। আৰু তোমাৰ মানে যোগাযোগ। কৰাত ব্যৱস্থা ব্যৱস্থাত সহায় কৰে আৰু তোমাৰ তেটলিত।
অ আৰু ছন্দটো হ'ল চন্দ্ৰটো হ'ল আমাৰ নেচ নেচৰেন মানে উপগ্ৰহ আৰু নেচনেল জাতিয়। বুলি কয় চন্দ্ৰহ উম উম প্ৰাকৃতিক উপগ্ৰহ হয়। চন্দ্ৰ এইটো সকলোৱে জানে ন আৰু মানে কি? বতৰ পূৰ্বাভাসটো মানে কি? কি যেনেকুৱা ধৰা বৰষুণ, ধুমুহা, ঘূৰ্ণী বতাহ আদি সম্পৰ্কে আগতীয়াকৈ তথ্য দিয়ে। দিয়ে। মানে কি গ্ৰহৰ বোৰে আহ। আৰু নেভিগেচন আছে যেনেকুৱা ধৰা গাড়ী জাহাজ আৰু বিমানৰ স ই পথ নিৰ্ধাৰণত সহায় কৰে বুজি পাইছা নে?
অ আৰু উ আৰু হৰাই গলেও দিয়া জাহাজ তাহাজ কিবা হৰাই গলে সেইটো তোমাৰ বিচাৰি অনাত অলপ হ'লে সহায় পায় হয়নে?
উম বহুত খিনি কৰে আৰু আৰু ধৰা পৃথিৱী পৰ্যবেক্ষণ যেনেকুৱা ধৰা কৃষি ব বনাচল নদী, উ খনিজ সম্পদ। উম এইবোৰ মানে পৰি উম আৰু মানে কি দুখ পৰিৱেশৰ অৱস্থাটো মানে কি নিৰীক্ষণ কৰে।
হয় হয় হয় হয় সেইটোৱে।
হক দিয়া। আৰু মানে কি দুৰ্যোগ ব্যৱস্থাপনাবোৰ আছে। কিছুমান। ধৰা উ বানপানী, ভূমিকম্প, অগ্নিকাণ্ড। উম এইবোৰত মানে কি সহায় কাৰ্যত গুৰুত্বপূৰ্ণ তথ্যবোৰ দিয়ে।
অ অ তোমাৰ সঠিক ঠাইতো বিচাৰি ওলাই।
হয় হয়। আৰু এতিয়া ধৰা আমি ৰাষ্ট্ৰীয় সুৰক্ষাৰ কথাই ক'ব পাৰো। যেনেকুৱা সীমান্ত নিৰীক্ষণ আৰু প্ৰতিৰক্ষা ব্যৱস্থা। তো সহায় কৰে। হয় নে?
অ অ অ একেবাৰে সেইটোৱে।
আৰু তুমি উপ উপগ্ৰহৰ সুবিধাবোৰ জানানে? সুবিধা আছে আমাৰ বহুতো
সেইটোৱে
সুবিধাবোৰ ধৰা যেনেকুৱা ধৰা দ্ৰুত আৰু উন্নত যোগাযোগ। সেইবোৰ সুবিধা আছে আৰু ধৰা সঠিক বতৰ পূৰ্ব আভাস দিয়ে। দুৰ্য যুগৰ সময়ত সহায় সহায়ক হয়। সেইবোৰ মানে বহুতো উপকাৰ আছে ন? উম -উম
অ।
আৰু ধৰা শিক্ষা আৰু দূৰৱৰ্তী চিকিৎসাৰ উন্নতি হয় উন্নতি কৰে।
হয়-হয় আছে আছে সেইটোৱে। বহুত তোমাৰ উপভোগ তোমাৰ বহুত আছে আৰু তোমাৰ কিন্তু মানে তোমাৰ অহ এইটো কথা হয় যে উপগ্ৰহ নিৰ্মাণ কৰোতে তোমাৰ বহুত খৰচা হয় জানানে?
অ মানে বহুত হয় ন নিৰ্মাণ কৰোঁতে?
অ খৰচ বহুত হয় আৰু তোমাৰ মহা আকাশ। আৰু উপগ্ৰহ বেয়া হলে মেৰামতি কৰাটো মানে অতি কঠিন কাম। হয় আৰু বহুত মানে। বহুত কষ্টৰ কাম হয় আৰু মানে তুমি নিজে ভাবাচোন এবাৰ।
মানে মহাভাৰত যদি চাইচে এইটো বেয়া হয় আৰু
অ হঠাৎ আৰু পুতুককে নোহোৱাও হৈ যাব পাৰি দিয়াচোন। তোমাৰ আৰু তোমাৰ সংগীতৰো সংগেতো নোহোৱা হ'ব পাৰে।
হয় হয় হয় হয় দিয়া। ঠিকেই ধৰিছা তুমি আৰু উপগ্ৰহ বহুতো অসুবিধাও আছে গম পোৱা নাই। যেনেকৈ সুবিধা আছে সকলো বসু সুবিধা হৈছে। এইটো অসুবিধাবোৰ চাবা মই আকৌ নিৰ্মাণ আৰু উ উৎক্ষেপন। ত অত্যাধিক মানে ব্যয় হয় তুমি যে ক'লা।
অ অ।
দিয়া হয়।
এইবোৰ অসুবিধাৰ সৃষ্টি হয়। কেতিয়াবা আৰু কাৰিকৰী কৃতি ঘটিলেও। উপগ্ৰহ অকামিলা হ'ব পাৰে।
হয় হয় সেইটোৱে। আৰু তুমি আহ আমাৰ যে তোমাৰ কি কয়। অ বৰষুণ যে আমি গম পাও যে বৰষুণ আহিব। বা আমাক যে মেছেজো পোৱা যে মোবাইলত আহে যে তোমাৰ আগ আগত।
আগজাননী আহে আগজননী আহে। আৰু অকল বৰষুণ বৰষুণ। হয় হয় বৰষুণ আহে ভূমিকম্প বা। ভূমিস্খলন স সকলো আগতীয়াকৈ মানে বাৰ্তা দিয়ে। উম
হয়, তোমাৰ চুনামী ছুনামি আহিলে, হয়-হয়-হয়। তোমাৰ ছুনামি টুনা মি আহিলে আৰু আগ আগজাননী দিয়ে অলপমান।
দিয়ে, দিয়ে। আৰু মানে উপগ্ৰহৰ মানে উপসংহাৰ কিছুমান আছে। যেনেকুৱা ধৰা উপগ্ৰহ আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিৰ এক মানে অসাধাৰণ অপদান ন। আৰু যেনেকৈ ধৰা এতিয়া ধৰা। ভৱিষ্যতেও মানে কি উপগ্ৰহ ব্যৱহাৰে মানুহৰ জীৱন অতি সহজ আৰু সুৰক্ষিত কৰি তুলিব। হয়নে।
হয় হয় হয় আৰু তুমি জানানে ভাৰতত প্ৰথম। লট কিবা গাইডেড হেলিকপটাৰ কিবা এটা বনাইছে বুলি।
মাই তোক মই জ্ঞাত নহয় বাৰু
অঁ মানে তোমাৰ ইয়াৰ জৰিয়তে মানে ৰাজাৰ অবিহেনো মানে কিবা বেয়া বতৰত হেলিকপ্টাৰ সুৰক্ষাভাৱে অৱতৰণ কৰিব পাৰিব। আৰু তোমাৰ এইটো ব্যৱস্থা হলে মানে। তোমাৰ চিকিৎসা দুৰ্যোগ ব্যৱস্থা স্থাপনা আৰু দুৰ। ই অঞ্চলতো মানে বিমানে তোমাৰ সহায় কৰিব পাৰিব আৰু মানুহৰ ভাল হব।
ভাল হবৰ মানেটো এতিয়াল হোৱা নাই নেকি?
এইটো মানে বৰ্তমান এনেকুৱা এটা মই বাতৰি শুনিছিলো অনুমানিত হয় বনি আছে চাগে।
অঁ হয় দিয়া নতুন নতুন প্ৰযুক্তি ওলাই আছে ন।
হয় হয় আৰু তোমাৰ নাচাই কিবা উপগ্ৰহৰ অভিযান কিবা বনাই কিবা পুৰণি মিল। কিবা এটা হয় কিবা কৰিছে ৰবা মই সঠিক ভাৱে গম নাপাও এইটো। বাতৰি ত শুনিছিলো মই।
সেইটো তোমাৰ
হয় আৰু তুমি এইটো জানানে? অ, কিবা যে উম কি আছিলে তোমাৰ এইটো? বিক্ৰম নেকি? তোমাৰ যে বিক্ৰম এক এক বিক্ৰম এক যে ভাৰতৰ প্ৰথম ব্যক্তিগত কৈ এনেধৰণৰ প্ৰচেষ্টা কৰিছিলে যে অ। বিক্ৰম এক বুলি কয় সেইটো। হয় সেইটোৱে। মানে ৰকেট আৰু ৰকেট ৰকেটটো মানে প্ৰস্তুতি চলাই আছে আৰু বনোৱাৰ।
উম, হয়, হয়।
এইটো মানে এইটো যদি তোমাৰ বনোৱা সফল হয় ই মানে তোমাৰ ভাৰতৰ প্ৰথম ব্যক্তিগত কক্ষপথীয় উপগ্ৰহ
ৰপৰ উ উম হয়তাৰ
সেইটো মানে ভৱিষ্যতে এইবোৰে কৰি আছে আৰু। ভৱিষ্যতৰ মানে এইবোৰ প্ৰজেক্ট বুলি ক'ব পাৰি। হয়, হয় কিমান সুবিধা হ'ব ন, এইবোৰ যদি মানে হয় আৰু।
অ-অ সুবিধা হ'ব তাকে, তাকে। চিকিৎসা কবি তোমাৰ দুৰ্যোগ ব্যৱস্থাপনাৰ কাৰণে সুবিধা হ'ব আৰু দূৰবৰ্তী অঞ্চলত মানে সংযোগৰ কাৰণে সুবি
উম-উম-উম-উম, অ, উ। সুবিধা আছে বহুতখিনি আৰু ধ ধৰা বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নয়ন হ'ব।
হয়-হয়-হয় সেইটোৱে।
আৰু কৃষি আৰু পৰিৱেশ পৰ্যবেক্ষণতো কিমান সুবিধা হব ন। শিক্ষা আৰু দূৰৱৰ্তী চিকিৎসা সেৱাৰ বহুত উন্নতি হব। তেনেকোৱা আৰু এতিয়া উপকাৰ বেছি আছে আৰু মানে ককাৰ বেছি নাই বাৰু।
অ তোমাৰ যে কি কয় আমাৰ এ সীমান্তত যে তোমাৰ অ এইটো আৰ্মি সকলৰো সহায় হয়। টোৰ কাৰণে। তোমাৰ সিহঁতৰ কিবা শত্ৰুৰ তোমাৰ আহিছে নাই কিবা সিঁহতে তোমাৰ জাননী পাই যায়।
জৰিয়তে অ সেইটো কিমান সুবিধাজনক হৈছে।
হয়, হয়, হয় সেইটোৱে।
হয় আমাৰ যেনেকুৱা বৰ্ডাৰত যে থাকে ন। আৰ্মীবোৰ, উ হয় হয় সীমান্তত থাকে। মানে আগজাননী দিয়ে আৰু সকলো মানে ঘটনাৰ পূৰ্বে যিকোনো তেতিয়া মানে জনসাধাৰণে সজাগ হ'ব পাৰে।
হয়-হয়-হয় আৰু তোমাৰ ধৰা আহ কি কয় মিছাইল নিৰ্দেশনাতো সহায় কৰে।
অ, মিচাইল
হয় আৰু তোমাৰ যুদ্ধ ক্ষেত্ৰত আৰু বাস্তৱ সময়ৰ সাহস প্ৰদান কৰিব পাৰে দিয়াচোন যিবোৰ যুদ্ধত যায়।
যুদ্ধত জয় মানে মিছাইলবোৰৰ কথা কৈছা নেকি?
অ-অ মিচাইলবোৰ। তোমাৰ আৰু ধৰা তোমাৰ নেভিগেশ্যনতো সহায় কৰে। সৈনিক যুদ্ধ জাহাজ আৰু যুদ্ধ বিমানক মানে স মানে সঠিক ক'ত আছে আৰু সেইটো বিচাৰাতো নিৰ্দেশনাতো মানে বিৰাট সহায় কৰে আৰু এচ এ উ
গে ন অ উপগ্ৰহৰ সঠিক পথ মানে সঠিক পথ দেখুৱাই দিয়ে।
অ দেখাই দিয়ে দেখাই দিয়ে।
এনেকে কিমান সুবিধাজনক হৈছে।
উম।
সেইটো কথা কাৰ ভৱিষ্যতৰ মানে কি মানে উপগ্ৰহৰ মানে ব্যৱহাৰে মানুহৰ জীৱন মানে কিমান সহজ আৰু সুৰক্ষিত কৰি তুলিব ন। আৰু অধিক উন্নতি কৰি উন্নত কৰি তুলিব উম আছে আছে। তে আৰু থাকিব ভৱিষ্যতে ভৱিষ্যতেতো আৰু কিমান মানে কি হ'ব মানে এইটো ধৰিব নোৱাৰি আৰু।
অ।
তেনেকুৱা আৰু মানে কি ভাৰাত বতৰ মানে এতিয়া এই সংস্থাই যোগাযোগ বতৰ নেভিগেশ্যন আৰু গৱেষণা এইবাৰ বহু সফল উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰিছে ন মানে কৰি আছে আৰু উম।
আৰু কৰি আছে বনাই আছে নতুন নতুনকৈ।
নতুন প্ৰযুক্তি আৰু তৈয়াৰ কৰি আছে।